কি কৰিছা?
মই এ আছো। ভাত পানী, ভাত পানী বনাই আজৰি হৈছো। তই?
অ' মই ৰোই আছোঁ মাজতে অকমান বহিছোহি।
অ' হ'ব আৰু পায় আৰু কেই দৰা আছে আৰু
আৰু লাষ্টত এডৰা আছে আৰু এই বাঁহৰ কাষৰ অকমান হেৰেঙকে দিলেও হ'ব এইকণ
সেইখন আজি নালাগে আৰু পায় ইমান ৰ'দ দিছে।
যে ইয়াত লো হ'ব যাৰ।
ভাল আৰু দেই মোৰ বোকা দিব চাগে আৰু এইকেইদিনতে কঠিয়াত তুলিম আও
কালি চাৰে এঘাৰটাত গ'লো গে কালি সেকনপতো বেলেগ ৰ'দত পালোঁ।
এ গম পাও নহয় ইমান ৰুধিছে মই বিচুতিয়া বোলো কিহৰ পৰা ইমান উৎপাত কৰিছে।
তাৰপিছত এইডৰা দিয়াৰ পিছত আৰু কেইদিনমান নালা নহয় নহয় সোমবাৰেহে দিব।
অ অ।
কি আমাৰহেতি আহিছে এহেঁতি এহঁতৰ হেনো হাজিৰা ছজনী মানে মাতিছে! মাতিব মই বোলো পাতিবহো বোলো আমাৰ ঘৰতো সিহঁতকে ৰুৱাম যেতিয়া আৰু একেদিনাই বোকাত দিলো বোলো আমাৰ লাগিলে সেইদিনাখনে নুৰু পিছদিনা খন ৰুম ৰুব আতিবলৈ কৈছো বোলে ৰুব বোলে কেলে নুৰুব নু হ'ব বোলে, সেইটো কৈছে মই বোলো উৎপাত কিহৰ? আমিও বোলো ক'ম বাৰু, আপুনিও এনে কৈ থ'ব আগতে কাম চাই থ'ব। কাইলৈ কাওলৈ ন'লবি এহে- এহেতৰ ঘৰত
দিবলে, অ, নেলাগে পাই ইমান ৰ'দ দিছে, মই হে তাকে কি কও জানো, মই আগ-পাছফালৰকণ সেই তেনেকে ৰুম আৰু অদলা-বদলা, আমাৰ এইকেইদিন আছে নহয় কেইবাজনীও।
অ।
একেলগে পৰিলে দিগদাৰ হয়, হ'লও সেই একেলগে নপৰিলে আহিব চাগে।
আহ। আমাৰ এই কঠীয়া-কঠিয়াকন কঠিয়াকন লাগিলে মায়ে ময়ে ৰাতিপুৱা ৰাতিপা তুলিমহি ৰাতি। সোনকালে এই ৰোৱা খিনি বেলেগ মানুহ খিনি পালে মানে আজি হেৰি কৈছো, মাহীক কৈছো বোলো আপুনি ক'বচোন।
তাকেহে নহলে দেখোন কি হ'বগে ইমান হেৰি ৰ'দ দিছে বা। ধেমালি নে বাও!
আৰু বৰষুণ ও এজাক আহিব লাগিব।
আজি ৰাতিপুৱা তিনি টোপাল মান বৰষুণ দিলে।
দিছে হেনো মই গমেই নাপালো বাৰু।
অ, সেই বৰষুণ তিন টোপাল মান দিলে, দি পেলাই সামৰি থৈ দিলে। মি
আৰু ৰাতিটো-ৰাতিটো গুনেং-গুৰুং কৰি আছে নহয়, ৰাতি মই দুটা বজাত আহিছো বাহিৰলে। গো-গোটেই হেৰি ডাৱৰ আকাশত মই ভাবিছো ৰাতিপুৱালে চাগে পুৰা বৰষুণ দিব আৰু ৰাতিপুৱা চাগে পথাৰলে যাব নোৱাৰিম। উম, কিবা কিমান
আমাৰ আজি কোৰ মাৰিবলে গৈছে মোক কৈছে ইমান ৰ'দত ওলাইছো সাহস কৰিছো বুলিহে ন? মই বোলো জানো আক'।
সেইটোয়ে সাহসৰ কথাই আৰু। যিহে ৰ'দ দিছে। কিন্তু বতাহ মাৰিছে এতিয়া অকণমান ধুনীয়াকে দেই।
বতাহটো মাৰিলেও ৰ'দটো কিমান দি আছে বাৰু? এতিয়া আমাৰ ইয়াত ভাল আমি ৰা তিপুৱা চাৰে চাৰিটা-পাঁচটাত গুচি যাম আঠটা, দহ, নটালে ঘৰ পাওঁহি।
উম, অহ।
ইয়াত ভাল কিন্তু তাত আকৌ সেই দেৰি-দেৰিকে যায় যে মানুহবোৰ।
অ, আমাৰ হেৰিহঁতৰ যে নে কি বত্তা হঁতৰ যে উম, পাঁচ বিঘা দি থৈছে, কালিয়ে দিলে সিহঁতি ঠিকালে ল'লে, পইচা লৈ থৈছে পাঁচ-পাঁচ হাজাৰ। তাৰ পিছ ত লোৱাহি নাই অকল ধৰিছে। তাৰ খং উঠি আছে কালি সন্ধিয়া আহিছিলে যে।
অ বু
নহয় আহিছে বুলি। অ, নিজৰ-নিজৰ ঘৰতে এতিয়া ট্ৰেক্টৰ হাল বাই এতিয়া নিজে ফ্ৰেচ মাটিত মাটি
অঁ অঁ, সেইটোৱে। নহয় অন্য কথাটো বেলেগ। উম, হেৰি কি ঠিকা যেতিয়া লৈ থৈছে পইচা যেতিয়া লৈ থৈছে
অ,। তপছত এজনীয়ে কৈছে সেইটো সিহতি ঠিকা লোৱা বুদ্ধি হে বোলে এতিয়া হাজিৰা আছে সিহঁতি যিকেইটা ৰুব বুলে, তাৰ পিছত পিছবেলা অকণমান ৰুব আও মানে তেনেকে হেৰি কৰিছে।
উম, সেইটো কৰিলে নহ'ব নহয়। নহয় তহঁতি পইচা, আমাৰ ঘৰৰ মাটি হ'লে বোলে দছ ৰুম নিজে ৰুলে। কিন্তু তহঁতে আকৌ ঠিকা লৈ পেলাই আকৌ তেনেকুৱা কৰিলে ভাল নহয় নহয়। উম, এ সিহঁতৰ হৈছে সিহঁতৰ মছলা ওলাইছে এটা সময়ত সিহঁতে খাই এয়া মাতিব মাতিলৈ, ৰাতিপুৱা পৰা ৰুব-ৰুব ৰুব, ৰুব, ৰুব, আবেলি পাঁচটা বজাত ভাৰ খন লৈ ভাত কেইটামান দিয়েগে, এতিয়া সেইটো মছলা উলিয়াই দিছে আকৌ তাই যে আকৌ সেইবোৰ।
আগতে যে হাৰিয়া মাতিলে সিহঁতৰ ঘৰতে মাতে আও ভালকে খুৱাই আৰু মানুহবোৰ চব যায় আৰু গোটেই নামঘৰ যায়।
তাৰ পিছত সেই পাঁচটা বজাত নি পেলাই খুৱাইগে।
মাছটো আৰু প্ৰাথমিকৰ মাছটো এটাই আছিলে যে সেইকাৰণে গোটেই পৰে আৰু।
উ এতিয়া সেইটো হেৰি নাই আৰু।
তথাপিও এতিয়া নৌকোৱাকে হাল মানুহ বিলাকে। সি এতিয়া ভাল তম পাইছে সিহঁতি পইচা লৈ থৈছে নবলে সিহতি কৈছে হাজিৰা কৰিব বোলে। কৰি পেলাই আবেলি ৰুব সেতি বোলে। সিহতি আক কম টেঙৰ এতিয়া ওপৰত মানে মাটিবোৰ শুকাই যায় নহয়। ভিতৰত হে ব হে আছে বোকা বো হয় নহ'ব।
সেইটোৱে উম তেনেকুৱা নহয় নহয় বোলে গৰু আছে যে বোলে আকৌ অকমান বাই দিওঁ।
আহ
নহ আজিকালি ট্ৰেক্টৰ বা লগ লগৰ লগৰ বোকাৰ লগতে মাৰিব লাগে।
অ আৰু নোৰুলে মানে এইবোৰ আকৌ এতিয়া পানী নহলে আৰু বাব নোৱাৰে আও মানে বোকা বোৰ নহয় আও। বৰষুণ চৰষুণ নাই খালো ৰাতিপুৱাই মায় সোনকালে বনালে বনাই পেলাক কেইটামান কেইমান খাই আহিলো। ছোৱালীলৈ ঢাকি থৈ আহিলো।
অ 'অ 'অ' ছোৱালীয়ে কৈছে টিউশ্যলে গলো পথাৰ নো কিনো কৰিছে ম মই গমে পোৱা নাই
অ মই ভাবিছো দেই মাকে চাগে অ মাকে চাগে কলে কিবা এটা দি থৈ আহছিলো তাপা আনাৰচ এটা আছিলে লৈ আনিছে।
আহ
তাৰপিছত আনাৰচ খাবি বোলোঁ, একো সেই বাচন এটা নাই অনা আনাৰসটো, নিমখে লৈ আহিছে, টেমাটোৰ লগত। ক'ত বোলে তই থৈ পেলাই কাটি দি পেলাই আনাৰস খুৱাবলৈ আনিছ তই। বেলেগ এটা কৈছিলা সেইটো‌ নাই।
অ', অ', জানিছোঁ। তাপা হেই কি হেৰি অ', এই শ্বিলঙত, মেঘালয়ত থকা জনৰ হেই কিবা উম, পেটটো বিষাই বিষ হৈ আছে হেনোঁ?
উ, তেওঁ ঠিকে আছে এতিয়া। ডিউটিলে‌, ডিউটিলে‌, ডি-ডিউটিলে‌ গ'ল? মোক পইচা দিলে নহয়, দৰমহা পালে। উম, হেয়ি চাৰি, পাঁচ তাৰিখৰ পৰা জইন কৰিছে আৰু, তাৰপিছতে আকৌ মাজত ডিউটি কেইদিনমান নকৰাকে আছিলে মানে, এইছাৰে হেৰি কৰা নাছিলে, তাৰপিছতে নকৰা আছিলে এতিয়া চৈধ্যহাজৰ, চৈধ্য হাজাৰ দিছে মোক, ত্ৰিছ হাজাৰ মান, বিচ হাজাৰ মান বিচ হাজাৰলৈ পাইছে নহয় আকৌ কেণ্টিনত খোৱা দিব লাগিব, আকৌ কিবা হেৰি হেৰি কি বুলি কয়, ইণ্ডাকচন এটা লৈছিলে চব বাচন হেৰি হোৱা আকৌ চৰ্চ এটা লৈছিলে।
অ', ভালেই হ'ল, তেতিয়া হেই এয়া, এতিয়া সেইটোকে দিছে নহয় আকৌ, এতিয়া সেইটোকে দি পঠিয়াইছে লাগিলে পিছত খোজক
অ', দিব পৰা হৈছ
অ', সেইটোয়ে ভাল লাগে খালি এইটো খেলি মেলিবিলাক কৰি নাথাকিলে মানে ঠিক হৈ থাকিব আৰু। এতিয়া সেইটো, এতিয়া সেইটোৰ পা হেয়ি বোলে মই চাৰি হেজাৰটা ইফালে সিফালে ইফালে সিফালে ইফালে হাজাৰ কৰি দি দি খৰচ কৰিলেও সেই দহ হেজাৰতো একদম টোটেলি নাই আৰু বুলি ধৰি ল'ব লাগে, গে গুগুল পে নথকা একাউণ্টত ভৰাইথৈ গুচি আহিবগে লাগে।
অ', নহয় এইবাৰ মই পঠিয়াবলৈ ব্যৱস্থা আছে ভৰাই থৈ দিম মই। দৰকাৰ হলে অ', দৰকাৰ হলে বোলে পিছত যাওঁতে লা দৰকা হ'লে উলিয়াই লম
উলিয়াই অ', তেনেহ তেনেকে তাৰমানানে হেই এ সেইটোকে এনেকে জমা কৰি কৈ প্ৰতিমাহে দহ হেজাৰকে জমা কৰিব পাৰিলেও সেইটোকে তেনেকে কৰি ল'বা লাগে, একদম পইচা পঠাবই লাগিব কৰিবই লাগিব।
তেনেকুৱা আগতে মোৰ তেনেকুৱা হে এই হেৰি থাকোতে তেনেকেহে মই পইচা দিয়ে নহয় খৰচ কৰিলো বুলি কওঁ আও। খৰচ নকৰোঁৱে মই কিবা কিবি কিমান দেখাওঁ ইমান ললে ইমান গলে নলে বুলি কৈ দিওঁ আওঁ তেনেকে থলো বহুত দিনা থৈছিলোঁ
কিবা টিপ টিপ মাতি আছে শব্দ এটা দি আছে মোবাইল নে চৰাই মাতি আছে নি আকৌ।
অ', এই বাঁহত চৰাই মাৰিছে আছে আকৌ মোৰলে মিচকল এটা মাৰিছে আমাৰ চৰাই। বাইদেউ গৰাকীয়ে।
অ', মোলৈ মাৰি আছিলে মোলৈ মাৰি আছিলে মই কাটি দিলোঁ নহয়। ফালে মিছা কাটি দিব লাগে।
অ',
শব্দটোৱে গণ্ডগোল কৰে।
অ', অ', কিতুংকে মাৰে নেকি তেতিয়া?
আ,
কুতুংকে মাৰে নেকি তেতিয়া?
নহয় সেই চাউণ্ড বিলাকো আকৌ ৰেকৰ্ড হৈ থাকে যে।
অ', অ', অ',
তাৰপৰা হেৰি আমাৰ ভাত খোৱাই নাই, আমাৰ হালোৱা পথাৰৰ পৰা আহি পাইছেহিহে ভাতকেইটা দি পেলাই ওচৰ মানু্হ এজনীয়ে তৰা পিঠা বনাইহেনো ক'বাত নামঘৰত চাহ একাপ দিয়ে।
অ',
আকৌ তৰা পিঠা কেইটাক হেৰি বান্ধি দিবলৈ মাতি আছে মই মোৰ মানুহতো আহিছে এতিয়া ভাতকেইটা নিদিয়াকে বাৰু মই কেনেকে যাওঁ।
সেইটো এটা কথা।
উম, মই হেৰি সিহঁতৰ মানুহবোৰ আহিলে মানে উম, উম, গুৰুত্বটো দিয়ে নহয় আমাৰ গুৰুত্বটো দি মেলি মই মানুহটোক ভাতকেইটা দি মেলিহে যাব পাৰিম।
অ', তাৰ পিছত আকৌ হেৰি লৰা কেনেকুৱা?
লৰা আছে ঠিকে আছে।
অ', অ', তাৰপিছতে আমি আমাৰ এই মাহীহঁতৰ আছে হেৰি কি আমাৰ খেতি কৰা
অ', অ', অ', সেই যে মানুহজনীক মই সেদিনা তালে মানুহজনীক মই সেইদিনা ঠেলি গিৰাই দিলোঁ পকৰে
অ', বিয়াই দিলি তই তাকে পৰি পেলাই বহুত দুখ পালে। না না
আনিছোঁ।
বেলেগ এটা কথা
অ', অ', তাৰ পৰা ৰসগোল্লা চচগোল্লা ওলাইছে নাই?
নাই ওলোৱা, নাই ওলোৱা আমি আৰু আনাৰস হে খালোঁ উঠনি আওঁ। উঠনি আনাৰস খালোঁ অ' চাহ অকন বনাব বাৰু ছোৱালীয়ে তাকো ফোন কৰি কবলৈ কৈছে তাই।
সে আকৌ তাই আমনি লাগিছেগে মানুহবোৰ সদায় পথাৰত থাকিলে আমনিও লাগে।
অ তাৰপিছত মায়ে আকৌ সৰি সহতি হেৰি কৰি আছে তাহক দুবিলাক কৈছে মইয়ো নিজ যতকে যদি মানুহ কম হয় তেতিয়া দিবলৈ ভাল নজ যতকেছি সৰহকে হ'লে দিবলৈ বেয়া নহয় তাই এতিয়া সৰুছোৱালীজনী এজনী যদি আছে অকল সিহঁতি দিয়াকেইজনলৈকে থাকিলেও দিবলৈ ভাল দুটা মানুহে
সিহঁতৰ কেইজনী আছে?
চাৰিজনীয়ে হেৰি কৰি তুলি আছে গেৰীয়েকে কোৰ মাৰি আছে।
অঁ এইবাৰ হেৰি কৰিবাচোন কৰিবিচোন মই এইবাৰ আমাৰ মালিক গ'লে মানে হেই হেৰি কেইটামান দি পঠিয়াম এই গাছ কেইটামান দি পঠিয়াম মাক খৰিছা বনাবলে
অঁ', অঁ', বনাব।
অ সেইদিনা সেই কাৰোাৰ আগ এইজননৰ কাৰোবাৰ আগত কৈ থকা শুনিছো হেই মই বোলে খাই বেয়া পাওঁ গুণটোৱে সহ্য কৰিব নোৱাৰো কিন্তু মায়ে বনোৱা আচাৰ অকণ হলে খাওঁ আৰু অকণমান এনেকে কৈছো
অ', অ', আমাৰ ঘৰত আছে নহয় হেইকৰা নিনিলিকেলে আছিলে মায়ে বনাইছিলে নহয়।
এক মেনে পাও মায়ে বোলে আচাৰ অকমান বনাই বোলে খৰিছা সেই আচাৰ চাহ পণহেই বোলে মই খাওঁ মই এনে বোলে সেইবোৰ ভাল নাপাওঁ তেনে তেনে অকলপ ভাবিছো মাই বনোৱা আচাৰকন ভাল পায়
অ ভালেই পাই হেৰিও আমাৰ হৈ ইজনীও কেলে বনাবলৈ হেই কৰি নথয়।
অ অ অ।
সেইজনী কি আছিলে পাণ্ডৱৰ জনী।
অ', তাকেহে মই বোলো হেৰি খৰিচা মই লাগিলে হেৰি কৰিয়ে দি পঠিয়াম খুচিম উম পিচি মেলিয়ে বোলো দি পঠি য়াম লাগিলে মায়ে আচাৰ অকমান বনাই দিব। আচাৰ উম
হ'ব দে আৰু ৰুওঁগে এবাৰ আকৌ পানী অকণো খাই লওঁ।
অ অ, হ'ব।
উম হব।